অহ
মই আছো পাই ডিউটি মই ডিউটিতে আছো আপুনি ক'ত আছে
মই ৰুমতে শুই আছো
অ
এতিয়া এই আছো এনে এতিয়া মানে কিবা বাগানৰ কথাত বাগানৰ পৰিকল্পনা এটা কৰি আছো মানে নেমু বাগানৰ
অহ কেনেকে কৰে নেমু বাগান
নেমু বাগান এনেকুৱা মানে মাটিতো অলপ ওখ কৰিব লাগে ওখ মানে যাতে নিকি পানীত তো ৰৈ নাথাকে
অ
তেনেকে অলপ ওখ কৰি মাটিটো প্ৰস্তুত কৰি ল'ব লাগে তাৰপিছত এই পুলিবোৰ মানে তিনিমাহ চাৰি মাহ আগতে পচাই থয় বা পচাই থোৱা হাক বুলি
তাৰ পুলি কোনটো নেমুৰ পুলি মানে
নেমু মানে কাটিং অ ডালবোৰ পৰাও বনাই ডাল ডালৰ পৰা বেছিভাগ বনায়
অ
ডালৰ পৰা মানে অহ পচাই তাত পুলি উলিওৱা উলাব দি পেলাই তাৰ পিছত মাটিটো ওখ কৰি যাতে পানী ৰৈ নাথাকে তেনেকুৱা ব্যৱস্থা কৰিব লাগে তাৰপিছত এই সাৰ প্ৰস্তুত কৰিবলৈ সাৰবোৰ মানে এক ফুট আঁতৰে আঁতৰে গু গুলাই পেলাই দিব লাগে মানে
কি হাৰ দিয়ে তাতে
ৱা দিব লাগে তাত এইটো ছাগলীৰ গু দিব লাগে ছাগলীৰ গু গৰু গোবৰ গোবৰ তাৰ পিছত এইটো বুচি বচিটো তাৰপিছত এইটো কি সৰিয়হৰ কিবা পেৰা সৰিয়হ পেৰা এই তাৰ
অ অ পেলনীটো আৰু সৰিয়হ পেৰা পাছত যে সেই ওলাই
তাৰপিছত তাৰ লগত অলপ ডি এ পি এম অ' পি পটাছ আৰু ইউৰিয়া কম পৰিমাণে আৰু ছিটিয়াই লৈ গোটেইটো মিক্স কৰি পেলাই মানে মিহলাই একমাহ মান আগত সেইটো পলিঠিনে দি ডাক ডাক ডাকি ৰাখিব লাগে
অ অ
এইটো ঢাকি ৰখাৰ পিছত একমাহ বা ডেৰমাহ পিছত নেমু গছক পুলিত ৰুব ৰুবলৈ মানে এটা এক ফুট মান গাত বা আধা ফুট মান গাত কান্ দি পেলাই ঘুৰণীয়াকে তাত দি দিলে দি দিব লাগে দি দি যদি তাত নেমু পুলি ৰুই দিয়া হয় পতাপত সি ডাঙৰ হয় ডেৰ বছৰৰ পৰাই সি ফল দবলৈ আৰম্ভ কৰিব মানে তেনেকুৱা ধৰণে প্ৰস্তুত কৰিব লাগে এই তেনেকুৱা এটা পৰিকল্পনা এটা কৰি আছো
ঠিকেই আছে বাৰু কৰিব পাৰিলেতো ভালেই লাভ আছে ন নেমু নেমু বাগানত
ধৰি লোৱা তুমি পাৰ মানে এজোপাত পূৰঠ ভাল এটা নেমুত এক কুইণ্টেল পৰ্যন্ত ফল দিয়ে
অ
এক কুইণ্টেল যদি দিয়ে তেনেহ'লে এশজোপাত কিমান হ'ব মানে দহ টন দিব প দহ টন দিয়ে এটাত যদি আমি দুটকাকেও বেছি বেচোঁ বা তিনি টকাকেও বেচোঁ দহ টনত কিমান হ'ব
এনেতো এটকা দুটকাত নহয় পাঁচ টকাৰ তলতটো কম কে নাপায় চাগে
মানে ধৰি ললো আমি তিন টকাকে এ দুটকাকৈ ধৰি লও দুটকাকৈ ধৰিলেও দুটকাকে ধৰি লও নেমু তিন লাখ চাৰি লাখ মান ওলাব
অ
এহেজাৰ জোপডাৰ
উম
তেতিয়া হলে মানে এটা ছিজনতে কিমান পাব পাৰি চাৰি পাঁচ লাখ টকা উৎপাদন কৰে পাৰি
ছে
তোমাৰ নেমু বাগানটো ভাল নেমুৰ লগত ইণ্টিগ্ৰেট ফাৰ্মিঙো কৰিব পৰা যায়
অহ
কিনাৰে কিনাৰে বা মাজত আহ এইটো কি তামোল তামোলো ৰুই দিব পৰা যায়
তামোলটো তামোল গছত জালুকো ৰুই দিব লাগে আৰু তামোল গছত ভাল হয় বহুত
ভাল হয় কিন্তু নেমু কি হয় ছিঙিবলৈ অলপ প্ৰব্লেম হৈ যায়গৈ
অ
গড়ীত থকাৰ কাৰণে সেইটো কাৰণে তাৰ ব্যৱস্থাটো কৰিব লাগে যাতে নেকি এটা নেমু মানে এইটো কি তামোলৰ তামোলটো পাৰাত অসুবিধা নহয়গে
উম উম
তেনেকুৱা কৰিব লাগে
অঁ
এতিয়া তোমাৰ পৰিকল্পনা কি
পৰিকল্পনা মোৰ তেনেকে ভাবা হোৱাই নাই একো
অঁ ফাৰ্মিঙৰ ফাৰ্মিঙৰ কাৰণে ভবা নাই
ফাৰ্মিঙৰ কাৰণে লাহে লাহে ভাবিম আৰু পাছত
অঁ বৰ্তমান কি কি কৰি আছা
আছো এনেই মই একো নাই কৰা
অঁ অঁ
গাহৰিকে পুহিম আৰু
গাহৰি পোঢ়িবা গাহৰিটো মানে পাব পাৰি বহুত উৎপাদন ন
পাৰি ছটা মান এ গাই যদি থাকে
উম মানে ছটা নালাগে যেন পাঁচটা মান হলেও হয়
পাঁচটা মান হ'লে বহুত পায় ছমাহৰ মূৰে মূৰে পোৱালি দিয়ে ন' এটা গাহৰিতে পাঁচ হোজাৰ হয় কেতিয়াবা
পোৱালিটো মানে সি ছমাহৰ মূৰে মূৰে এ এটা গাহৰি চল্লিশ পঞ্চাছ হাজাৰ টকা দিয়ে হয়নে নহয় তেনেকুৱা কলে পাছটাত যদি উম দেৰ লাখ টকা মান দিয়ে দিয়ে বেছিকে দিয়ে মানে তিনি চাৰি লাখ টকা আৰামত উপাৰ্জন কৰিব পাৰি পাঁচটামান গাহৰি যদি
খালি থাকিবলে ভালকে বনাই লব লাগে আৰু মাটিত হলে বেয়া উম ফ্ল'ৰটো মানে পকা কৰি‌ লব লাগিব তাৰ পাছত ভালকে ঘৰ বনাই দিব লাগে নে লেতেৰা পেতেৰাকে কে যদি কিবা কৰে পোহে ভাল নহয় মৰি যায়
তেতিয়া এইটো মানে চেনিটাইজেশ্যনটো কৰিব লাগিব
ভিটামিন দি থাকিব লগা হয় তেনেকে আৰু
তাৰপিছত সঠিকমতে খাদ্যবোৰ যোগান ধৰিব লাগে
মই খাইত দিনত সৰু সৰু পোৱালীবোৰ দিনত তিনি পোৱালি হলে দুমাহ মানলৈকে তিনিবাৰ মান দিয়ে অকমান অকমানহে খায় আৰু ডাঙৰ হলেতো দিনত দুবাৰহে দিয়ে ৰাতিপুৱা এবাৰ আৰু গধূলি এ- বাৰ সেইটোয়ে তাৰ পাছতে এ পকাটো যাতে সিহঁতি মানে খুচৰি নাথাকে কেতিয়াবা খুচৰি খুচৰি খাই দিয়ে ন' পেটটো বেয়া হৈ যায় সেইকাৰণে মানে প্লাষ্টাৰ কৰাবোৰ মানে খুচৰি খুচৰি কে একো মানে সিহঁতিতো বাহিৰত যাব নোৱাৰে ন আব -দ্ধ হৈয়ে থাকি যায় কিবা এটাতো খাবলৈ লাগে সেইকাৰণে মানে এ কলগছৰ পাত বোৰ বা যিকোনো পাত আৰু ভেদাইলতা চেদাইলতা সেইবোৰ মানে চোবাই পেলাই মানে অঁ লৈ মেলি পেলাই থৈ দিব লাগে চুবাই থাকিব নহলে মানে পকাবোৰ মানে খুচৰি খুচৰি মানে পেটত সোমালে বেয়া হয় ন বেমাৰ হয়
সেইকাৰণে দিনটো দানা দিয়া অ' চ খুচৰি থাকে ন সেইটো।
অ লাহে লাহে লাহে লাহে কামুৰি কামুৰি খাই দিয়ে এনে কিবা এটা কামুৰি থাকিব মন
অ কিবা এটা মানে দিনত খাই থাকিবলে মানে সেইটো কৰিব লাগে মানে দি থব লগা হয় আৰু। যিকোনো গছৰ পাত যিকোনো দিলে হয়।
অ পাত চাত দি থাকিব লাগে।
অ সেইটো চোবাই থাকিব আৰু নহলেতো কিনো কৰি থাকিব আৰু দিনটো ৰাতি ৰাতিপুৱা আৰু গধূলি দু বাৰহে খোৱা যায় দানা বাহিৰতো ওলাব নাপ পায় আৰু দিনত এবাৰকে গা ধুৱাব লাগে, গৰম দিনত।
ধুৱাই থাকিব লাগে।
উম।
অ এতিয়া মই ঘৰলৈহে যাব বিচাৰিছো। সেই বৰ্তমান, কামত মানে কাম ওলাইছে বহুতখিনি মানে মিল এটা লৈছিলোঁতো সেই মিলৰ মানে মানুহৰ ৰাইজে তাত গোটেইবোৰ খুন্দি থাকে।
ধান খুন্দে?
চাউল ওলায় উম।
ধান খুন্দিবৰ কাৰণে মানুহে ৰৈ আছে বোলে মানুহ মাতিছে মানে।
অ মানুহ আহেনে বহুত?
আহে আহে মানে প্ৰায় যদি এই একে একেলগে একৰাহে লাগি থাকোঁ পাঁচশমান ওলাই যায় দিনত। পাঁচশ মানে এভাৰেজলি মানে থ্ৰী হাণ্ড্ৰেড কে ওলাই আৰু কেতিয়াবা না কেতিয়াবা নহয় কেতিয়াবা না তাত ডেইলি মানে পঞ্চাছ টকা বিছ টকা ডেৰশ একশ তেনেকৈ ষাঠি টকা ওলাই থাকে আৰু।
অ' অ'। ঠিকেই আছে নহলে ডেইলি খৰচাটোৱে ওলাই থাকিব।
উম।
লাভ আছে নহলে তাতো।
লাভ আছে।
যিকোনো কামতে যদি ভালকে কৰা হয় লাভটো থাকেই। খালি ইনভে মানে আৰু ফাৰ্ষ্টত খৰছ। কৰি ল'ব লগা হয় আৰু, উম। টাইম যায় সেইটোয়ে ইনভেষ্ট কৰি লোৱা পাছত সাদাৰণ ভাল হয় আৰু। এনেই থকাতকে সেইবোৰ কৰি থকাই ভাল কিবা এটাও পাই। থাকিব।
পাই থাকিব কিছুমান লোকৰ সমস্যাবিলাকো সমাধান হয়।
তাকেহে আজি পিছে ক্লাছ নাই নেকি?
আজি ক্লাছ নাই আজি। কেল দুদিনমান ৰখিব কৈছে।
অ' অ' অ'। দুদিনমান পাছত আকৌ আৰম্ভ কৰিব আৰু নে কি? এইবাৰ গৰম বন্ধত কি ওচৰৰ ওচৰৰ স্কুলবোৰত এ ক্লাছ কৰিব নাযায় নেকি যোৱাবাৰ যে মাতিছিলে।
অ এইটো নাযাওঁ। এই তাত ইমান পইচা পাতি নিদিয়ে হ'লে একোপাক যাব লাগিছিল বাৰু আমাৰ ষ্টুডেণ্টবিলাকো চাবলৈ চাবলৈ একবাক যাম চাগে এনেকে, মানে গোটেই মাহটোত লাগি নাথাকো আৰু
অ উম টাইমো নাই আৰু লাগি থাকিবলৈ আকৌ খেতি কৰিব হৈছেই চাগে।
হৈছে খেতিটো লাগিব লাগিব।
উম!
কাইলৈ পৰা লাগিবই লাগে মটৰ মটৰ পানী দি হ'লেও ল লগাব লাগিব।
অ! ঠিকে আছে বৰষুণ কমিলে নে তাত দি আছে।
পূৰা কৰা ৰট দিছে
উম!
পূৰা ৰ'দ দিছে কাৰণে মানে অলপ এতিয়া মটৰ মাৰিব পানী ৱাটাৰ পাম্প মাৰিব লাগিব। ৱাটাৰ পাম্প মাৰি পেলাই আহ পানী নাইকিয়া হ'ল। পানী নাইকিয়া হৈ যায় আমাৰ তাত উম বৰষুণ দিব হয় এদিন দুদিন, আকৌ পানী মাৰিব লাগে তেনেকুৱাকে আমাৰ তাত পানী মাৰিবলগীয়া হয়েই বাৰু তাৰ অলপ মানে অলপ দহ এটা আছে দহ জেগাত মানে এইটো কাইলৈ পৰা ৰুব পাৰিব।
অ অ!
পানী আছেতো অলপ
মানে পানী সোনকালে শুকাই যায় মানে বাকীবোৰত।
বাকীবোৰ শুকাই যায় হম মানে এনে ৰুলে কিন্তু ঢাকি যায় ৰোৱাৰ পিছত মানে ত টাইট হৈ যায়তো মাটিতটো টান হৈ যায় মৈ চৈ দিয়া হয় সমান হৈ যায়। তেতিয়া থাকি যায় মানে বহুত থাকে। তেনেকে ভাবিছো এতিয়া এইবাৰ মানে অলপ ভালকে কৰিম।
যোৱাবাৰ যে আপুনি বৰ ধান কৰিছিলে পালেনে?
বৰধান পাইছিলোঁ মই পঞ্চাছ বেগ মান পাইছিলোঁ। মানে কম কম এৰিয়াতে, বহুতখিনি পাব পৰা যায়।
অ!
উ!
অহাৰ পাছৰো কৰিবনে আৰু
অহ য নকৰিম চাগে এইবোৰ অলপ মানুহ লাগেতেতো বহুতখিনি বহুত ধান কৰাটো কিন্তু লাভজনক বহুত মানে কঠীয়া পাৰিব লাগে নৱেম্বৰ, পৰ ডিচেম্বৰ
আহ
নৱেম্বৰ ডিচেম্বৰ পঠিয়া পাৰি
মানে এতিয়া কৰা খেতিতটো ৰুই সেইটো কাটি কাটি মেলি
কাটি শেষ কৰি আহ শেষ কৰ পিছত আকৌ কঠীয়া লগাই পেলাই আকৌ এইটো শেষ হলে আকৌ এইটো এতিয়াটো ৰুব পৰা হয়গৈ আৰু
ৰুব পাৰি আৰু সেইটো এটা পাছত আকৌ এতিয়া ৰুব হ'লেই তেনেকে আৰু মানে কৰি থাকিব পাৰি আৰু বছৰত দুবাৰ অ উম ঠিকেই আছে বেয়া নহয় খালি মানুহ লাগে আৰু
মানুহ লাকে অ